অ কি কৰিছা।
এয়া আমি আহ এয়া হেই, বহি আছো এ টিভি চাই পেলাই।
অ
তুমি কি কৰিছা।
মই সেইয়া ফুল তুমি যে কৈছিলা।
অ
সেয়া। সাৰ চাৰ কিবা কিবি মিলাই আছো ৰবা।
অ কেনেকে মানে কি সাৰ দিছা।
এই কৈছিলা যে তুমি হেৰি শাক পাচলিবিলাক এনেকে গাঁত এটা খান্দি থৈ যাব লাগে। সেই বাকলি চাকলিবোৰ চব, থৈছো আও,
অ এই কণী বাকলি থব পৰাৰ নহয়
কণী বাকলিও থব পাৰি ন
অ সেইটো কণী বাকলিটো মানে পিছত হেৰি থৈ থৈ যাবা অ থৈ পেলাই সেয়া মিক্সিত গুৰি কৰি পেলাই তাৰপিছত সেই শাক শাক পাচলিৰ গুৰিত দিব পা তেতিয়া সেয়া সেইটোও এটা সাৰ
হয় নেকি অ কণী বাকলিটো কথা নাজানো এতিয়া হেৰিটোহে গম পাইছো এ এই মই তুমি যে কৈছিলা বোলে শাক পাচলি বাকলিখিনি এনেকে গোটাই থৈ যাবা মই চব থৈছো আও মানে
অ শাক অহ অহ
আকৌ হেৰি পাত চাতবোৰ সাৰি পেলাই যিখিনি পাও মানে চোতালৰ সেই সেখিনিও সেই তাতে সেই গোটাই পেলাই থৈ দিও
উম হেৰিও কৰিব পা এ কল যে
অহ
খালে সেই কল টো কলৰ বাকলি থৈ দিব পা
অ কলা বাকলিতো থব পাৰি ন অ অ কলা বাকলিও থৈছো বাও পিয়াজৰ বাকলি বাকলি নহও বাকলি চব থৈছো আও
অ সেয়া গোটাই গোটাই পিছত সেয়া দি দিলেই হ'ল আৰু
এতিয়া সেইখিনি মাটি নিচিনা হৈ গল তাকে বোলো হেৰি এ গোটেই খিনি এ মাটি খিনি ফুলত এ এজোপা ফুলতে দিও নে নে গোটেইখিনি ফুলতে দিওঁ তাকে ভাবি আছো অলপ অলপকে
গোটেইখিনিতে দিয়াই এজোপাতে দিয়াতকে
গোটেইখিনিতে‌ দিলে ভিটামিনতো
অ নহ'লে আকৌ এজোপাত পাই পেলাই আকৌ বাকী খিনিয়ে নাপালে কি হ'ব বাকী কিছুপা এনেইহে যাব আও যিহে ৰ'দ দিছে এতিয়া
অ অকমান হেৰি সেইয়াই মই সেইটো কাৰণে বোলো তাকে ভাবি আছিলো অ তোমালোকৰ ঘৰত যে হেৰি এ কি এ এতিয়া যে বৰষুণত যে ফুলসোপা যে থৈছ যে
উম
পেহীও যে নাৰ্চ ৰী যে থৈছ হেই এ বৰষুণত এতিয়া কি কোৱা যিবিলাক যে হেই বৰষুণত নষ্ট হৈ যোৱা ফুলবিলাক
সেই সোপা মায়ে হেৰি কয় এয়া কাটি কাটি দিয়ে মানে ফুল ফুল কেইটা মানে এনেকে আহিলেই অলপ ডাঙৰ হৈ গলে মায়ে কাটি কাটি দিয়ে
বৰষুণ পৰিলে নহয় ফুলকেইটা গম পাইছো সেইকেইটা কিন্তু এই বৰষুণ পৰাৰ পিছত যে ফুলৰ ফুলজোপাই কিবা বেয়া হৈ যায়গে যে
অ সেয়া মায়ে কিবা সাৰ চাৰ দি ভাল কৰে হ'বলা
তাত সাৰ দিব লাগে ন
অ মানে মোৰ ইমান ভালকে নাজানো বাৰু মায়ে সেয়া কৰে আও হেৰি খালি উ কেতিয়াবা বেছিকে বৰষুণ পৰিলে ভিতৰলৈকে লৈ আনে মানে হে তাপ কেইটা ভিতৰলৈকে লয় এনেকে বহুত বেছি এনেকে বৰষুণ পৰিলে কাৰেণ্টটো গ'ল যা থাকা এতিয়া
তাকে হেৰি আহিব দিয়া আকৌ।
অঁ
এ কি বুলি কয় মই সেইদিনাখন মানে আমাৰ ফুল কেইটা এতিয়া মই বৰষুণ পৰিলে মই এফালে গৈছিলো ফুল খিনি বেয়া হৈ গলগৈ তাকে বোলো এতিয়া কি কৰা যায়। এ সাৰ অলপ দিওঁ বুলি ভাবিছো। বোলো এ সাৰ দিয়ে ন কিনা সাৰ দিয়ে নো?
কিনা সাৰ আগতে ততে মায়ে কিনিছিলে এতিয়া হে এতিয়া ঘৰতেহে কণী চণী দি পেলাই তাকে দিয়ে কণী বাকলি। আকৌ পিয়াজৰ বাকলি নহৰু বাকলি তাকে দিয়ে এতিয়া।
এ পিচি পেলাই।
হেই পিয়াজৰ বাকলি চাকলি এইবিলাক নিপিচে হব লা কণীতটোহে পিছা দেখিছো মই গুৰি কৰি পেলাই গুৰি কৰি পেলাই দিয়ে নহলে মানে সেইখিনি বাকলিয়ে চাকলিয়ে দি মানে ডাঙৰ ডাঙৰ হৈ থাকিলে খাৰ নহ'বগৈ সেইটো কাৰণে অলপ মানে গুৰি কৰি দিয়ে আৰু
অ অ তেতিয়াহলে হেৰি সেয়াহে অলপ তেনে মই আকৌ এইটো হেৰি নহৰু বাকলি কোনোবাই কোৱা শুনিছিলো সেই নহৰু বাকলি পিয়াজৰ বাকলিটো এনেকে হেৰি শুকুৱাই পেলাই মিক্সাৰত গুৰা কৰি পেলাই পানীৰ লগত মিক্স কৰি তেতিয়া স্প্ৰে কৰিব লাগে বোলে তেতিয়া পোক পতংগ নহয় ফুলত।
অ স্প্ৰেও কৰিব লাগে। মাই স্প্ৰেও কৰে
অ। হেটো পোক পটংগ নহয় বুলি পিঁয়াজৰ বাকলি নহৰু বাকলি কিন্তু কণী বাকলিটোৰ কথা মই নেজানো।
অ কণী বাকলিটো হেৰি কয় সেই তেনেকে গুৰি কৰি পেলাই হেৰিয়ত তলত দি দিয়া আৰু অলপ অলপকে।
এ এতিয়া তোমালোকৰ ধৰা তুমি এতিয়া কেক চেক বনাই থাকা হয় সেইটো কাৰণে ধৰা তুমি তোমালোকৰ কণী বাকলিটো বেছিকে ওলাই।
অ অ সেইটোও হয় বাৰু অ।
এতিয়া নবনাও যে তেনেকে দুটা তিনটা ওলাই আৰু সেইকেইটা কিনো তুমি এতিয়া মিক্সিত দিবা। আকৌ বেছি দিন থৈ দিলেও গোন্ধাই। কয় যে মই বেয়া পাওঁ।
অ সেইটোও হয় বাৰু।
অ
এ নহলে সেয়াকে দিবা আৰু সেই পিয়ঁয়াজৰ বাকলি, নহৰু বাকলি সেয়া দিলেও হ'ব। অকল যে কণী দিব দিব লাগিব সেইটোতো কথা নাই বাকী এইবিলাকো দিব পাৰা।
উম তাকে স্প্ৰে বটল-চটল কিনি আনি পেলাই থৈ দিছো, এতিয়া মোৰ ফুল কেইডাল বেয়া হৈ যোৱা কাৰণে বেয়া লাগিছে যে তাৰপিছত বুলো ৰচুন সাৰখিনি হেৰি কৰো সেইটো উ মাটি হৈ যোৱাৰ পিছত আকৌ বেলেগ কে আৰু মানে আৰু দুটাত থৈছো আও। তাৰপিছত বোলো হেৰি এইটো মানে চাইছো মাটি হৈ গৈছে, তাকে বোলো ফুলখিনিত দি দিলে কিজানিবা সাৰ সুৰ অকন পায় কিজানি ভাল হইয়ে।
অ দিবা হাৰ তেনেকে
দিলোঁ ভাল হ'ব ন?
উম
আকৌ সেইদিনাখন ৰবা কণী অ কণীহে আহিছে হেৰি কেক যে
অ কেক।
কেকৰ হেৰি আনি পেলাই থৈ দিলোচোন হেৰিটো বেয়া হৈ গলগৈ ক্ৰীমটো।
অ সেইটো মানে হেৰি তুমি ফ্ৰিজটো মানে অনবৰতে লাগি থাকিব লাগিব এতিয়া আমিতো আৰু ফ্ৰিজটো অনবৰতে লগাই থব নোৱাৰো। ৰাতিটো গোটেই ৰাতি বহুত মানে কাৰেণ্ট
অ এতিয়া স্মাৰ্ট মিটাৰ মইয়ো তাকে মানে সেইটোচোন বেয়া হৈ গ'লগৈ।
উম সেইটো কাৰণে এতিয়া হেৰি কৰিব লাগিব একে কেকৰ মানে স সৰু আচলতে কেকৰ ক্ৰীম সৰুটো অ পা সৰুটো পাব লাগিছিলে এয়া ধৰা পঞ্চাশ টকা মানত পোৱা এটা কেক বনাব পা তেনেকুৱা পোৱা হয় এতিয়া নাপোৱা কাৰণেহে ডাঙৰটো আনিব লগা হয় পিছৰখিনি এনেই যায়। উম
এনেই যাই। তাকে মই মানে সেইদিনাখন মই এই মুনুৱে কলে বোলে এনেকে কেক এটা খাওঁ। তাৰপিছত আনি পেলাই থৈ লোৱা তাৰপিছত থৈ দিলো মানে মোৰ ইমান হিচাপ নহ'ল তাৰ পিছত এই বৰষুণ অহাৰ কাৰণে ধ মানে অকন বিজুলী চিজুলি মাৰিছে ছিলে যে সেইটো অফ কৰি থৈ দিলো মানে সন্ধিয়া সময় তাৰপিছত আৰু ৰাতিপুৱালৈকে নিদিলোে ফিজ টো ৰাতিপুৱা অকণ দেৰি আকৌ মই গুচি আহিলো স্কুললৈ তাইক লৈ পেলাই তাৰপিছতে সেই মায়েও ইমান নাচালে আৰু তাৰ পিছত এয়া ফ্ৰিজ এটা বেয়া হৈ গ'লগে এ পিছদিনাখন মই সন্ধিয়া সময়তহে চাইছো
উ
তাৰপিছত গোটেই সেইডাল হেৰি হৈ গ'লগৈ ত মই কলো এতিয়া এডাল খালে তাৰপিছত আৰু ভিনদেউৱে কলে এইটো খালে বেমাৰ হে হ'ব টো আৰু খাব নালাগে
উম অ এই হেৰি যে গাখীৰ দিয়া থাকে কে যে বেয়া হৈ যায়গৈ ফাটি যোৱা নিচিনা হয় যে
অ
চিনা গোন্ধাইও বেয়া গোন্ধাই টেঙা টেঙাও লাগে মই এবাৰ এয়া হেই মানে বেয়া হৈ যোৱাৰ পিছতো মানে ভাবিছিলোঁ ভাল হৈ আছে বুলি দেখোতে টো গম পোৱা নাযায়
নাযায় অ
অকমান টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে একে খাই চাইছো কিবা নিচিনা লাগিছে মানে তিতা টেঙা কিবা নিচিনা লাগিছে মুঠতে
অ সেই সেইটো সেইটো খালেই বেমাৰ হ'ব ন আমাৰ ভিন্ন কলাই সেইটো ফ্ৰিজত এনি টাইম নন ষ্টপ সেইটো ফ্ৰিজিং কৰিয়ে ৰাখিব লাগিব নহ'লে সেইটো ধৰনত হেৰি হৈ যাবগৈ বেয়া হৈ যাবগৈ নহয় এইটো বেয়া হৈ যাবটো খোৱাৰ পিছত আৰু কৈছে বেমাৰ হ'ব আকৌ লেটিন চেটিন হ'ব নালাগে খাব
উম আমাৰো তেনেকে দু দুটামান পেলাব লগা হৈছে মানে অলপ অলপ থাকে গৈ দু দুটামান কেক বনাব পৰা হৈয়ে যায় মানে থাকেই দুটা মান কেক বনাব পাৰি এট এটা ক্ৰীমে ধৰ এ যদি সেই দুশ টকীয়া এটা ক্ৰীমৰ পেকেট আনো সেৰি ইআ পাঁচট মান কেক বনাব পাৰি আৰু
অ সোনো তুমি সে থাকা খিনিয়ে তুমি সেই সৰু সৰু এই এইকেইটা যে
এ কি কাপ কেক
অ কাপকেক সে সেয়াকে বনাব প নহয় থাক খিনিয়ে তুমি এতিয়া বনাই থাকা এনেই নষ্ট কৰিক পেলাই দিব লাগে
এ আকৌ কাপ কেকৰ কাৰণে আকৌ হেৰিটো প্লাষ্টিকৰ সেইটো কিনিব লাগিব আকৌ এয়া কাপ কেক টো দিবৰ কাৰণে এটা হেৰি লাগে নহয় মানে কি কয় এনেকে গ্লাছ টাইপৰ এটা নালাগিব জানো
অ
বিচাৰিব সেইটো আকৌ পাইপ কিনিব লাগিব তাৰ পিছতৌ এেইোপা সৰু সৰুকে ভৰাব লাগিব আৰু আমি মানে এতিয়ালৈকে কফি কেক বিশেষকে ক কেক বিলাকৰ মানে কফি হেৰি আহ আহি এই চকলেট কেক বিলাকহে দিয়ে মানে অকনমান গুড় গু়ৰী কৰি পেলাই চকলেট কেক াক দিয় আমি মানে চলে কেক এতিয়ালৈকে বনোৱাই নাই এই ভেনিলা কেকটোৱে বনাই আছো
অ
সেইটো কাৰণে সেইটো মই এবাৰ কৈছিলো মাক তাৰপিছত মায়ে কৈছে কিনিব জানো আকৌ বেয়াহে হৈ যায় যদি
নহয় দুদিন এদিনহে বনাই চালা বে দুদিন এদিন প্ৰথম বেয়া হ'ব তাৰপিছত তোৰ ভাল হ'ব
অ সেয়া আকৌ যদি এতিয়া যিহে গৰম দিছে আকৌ যদি এনেই যায় মানে সেইটোতো দাম আছেই মানে কিমান লয় জানো মই ভাল ে নাজানো বাৰু কিন্তু যদি সে ৰ'দত এতিয়া যদি বাহিৰত থৈ দিওঁ আকৌ যদি বেয়া হৈ যায় এনেই এনেই যোৱা নিচিনা া হ'ব অ আমাৰ গাঁওৰ জেগা এতিয়া উ ল'ৰা ছোৱালীয়ে খায় আনে নাখায় আনে দোকানে
নহয় এ বনাই কৰিৈ থৈ বেছিকে নালাগে নহয় এতিয়া আমাৰ মনোহতে খাব পাৰে তাৰপিছত হেৰি কি বুলি কয় তেনেকে আৰু গম পালে মানুহে নিব নহয়
উম পায় বাৰু এতিয়া আকৌ এতিয়া কিবা নহয় কিবা এটা ওলাইে থাকে যে বনাবলৈ মায়েও সময়ে ন নহয় গৈ এইকেইদিন আকৌ চাফাই অভিযান চলাইছে ঘৰত পুৰা চাফা কৰি আছে নহয়
আহ
সেইটো কাৰণে বনোৱা নহয়গৈ আৰু ভাবো কেতিয়াবা এনেই বোলো বস্তু খিনি আছে এনে এনে ভৰাই থোৱা নিচিনা হৈছে এম বনাই পেলাই তেনেকে থলে যায় নেকি আকৌ মায়ে তেনেকে কলে দেখি মই ভাবিললৈ নালাগে নহ'লে আৰু।
অ'।
এ মই যদি হেৰি এখনত হেৰি কৰি ললোঁ হয় পাৰিলো হয় যেতিয়া এই এনেকে হোটেল হোটেল অহোটেলহে আহিছে এনেকুৱা বেকাৰী চে কাই যদি ধৰা কৰি ল'লো হয় এনেকে কে যোগাযোগ কৰি ল'লো হয়, তেতিয়া পালো হয়।
উম।
তে অঁতব লাগে আৰু ক্ৰীম টো মানে আচলতে কেক বনাওঁতে মানে সেই ৰুমটো এচি ৰুম হ'ব লাগে। ঠাণ্ডা ৰুম হ'ব লাগে এ মই পাক ঘৰত বনাওঁ বাহিৰৰ ৰুমত মানুহ আহা যোৱা কৰি থাকে ভাল নালাগে। বনাবলৈ পাকঘৰত বনাও হেৰি, কলটো ৰাখো নেকি।
অ', অ', হ'ব দিয়া।
অ', মানে এই মোৰ হেৰি এ, অ', মোৰ মানে পচাক কৰিব লাগিছে মই য কেতিয়াৰ পৰা ৰাখি আছিলো অ', অ', ৰা ৰাখিছো দিয়া।